ঔ, বুজি পালি?
পালোঁ পালোঁ।
উম। ক কি কৰি আছা?
এনে আছোঁ।
উম।
এই বহুত মূৰটো বিষাই আছে।
কিয় এই গৰমৰ কাৰণে নেকি।
হ'ব পাৰে বহুত মাথাটো বিষাই আছে তাৰে পিছত ইফালে মানে মোৰ এই পেটৰ প্ৰব্লেমটো হৈ আছে ভালে পোৱা নাই, ইমান ঠাণ্ডা পানী খালোঁ, চবত খালোঁ। ভালেই পোৱা নাই, মেডিচিনে খাব লাগিব চাগে।
নহয়, একবাৰ ডক্তৰক দেখাই ল'বিচোন।
নাই মই ডক্তৰক দেখাবই লাগিব। চাওঁ এই দুদিন যাওঁক তাৰপিছত মই যাম আৰু, মানে কালিৰ পৰা তিনিদিন, চাৰি দিন মানতো নোৱাৰিমেই। তাৰেপিছত যাম, যাই পেলাই আকৌ দেখাই আহিব মানে কি প্ৰব্লেম হৈ আছে।
অ' দেখাবি নহ'লে পিছত আৰু দিগদাৰ হ'ব না।
অ' মই মানে পুৰণিতো হৈছে লগতে একেবাৰে মোৰ বিষ হৈ গৈছে মানে। ফুলি গৈছে মানে একেবাৰে। কি কাৰণত হৈছে, কি কথা মই একো বুজিয়ে পোৱা নাই।
দেখাবি দেখাবি সোনকালে দেখা বি হয়, মেডিকেলত দেখাবিচোন, ডক্তৰক দেখালিহে গম পাবি কি হৈছে, কি হোৱা নাই। দেখাই লবি একবাৰ। বাকী আৰু এ, এটা কথা নহয়।
কি?
মই অনলাইনত কুৰ্তা চাইছিলোঁ হা
উম।
কুৰ্তাছেট, মই তাকে ভাবছোঁ, মই চেভ কৰি থৈ দিছোঁ ৰ তোক দেখাম দে। কেইযোৰামান কম দামতে, কম দামতে গম পাইছা না।
অ', অ'।
মই সেই ক'ত থৈ দিছোঁ, ছেফ কৰি থৈ দিছোঁ।
চাই থবি, লৈ ল'লে আৰু পূজাতো আহিয়ে আছে। পূজাৰ আগে আগে লৈ ললেই হ'ল। খালি কি কালাৰ লোৱা, এইটো চইচ কৰি থৈ দিলেই হ'ল আৰু।
চৰি মই চইচ কৰি থৈ দিছো ৰ' কেইযোৰমান। তাকে দেখাম ৰহ! মই গেলি। এ চাই থৈ দিম।
নাই আনা।
অ'হ। মুনুবায়েও কৈছি ৰ'হ। কেইযোৰমান ম'ক চাবা দিছি কাপোৰ।
উম। আৰু দু আৰু দুইবাৰ তিনিমাহ মানে আছে নেকি পূজা লাগি! বেছি বেছি নাই অ'। এই যোগাৰটো কৰি থৈ দিলে, মানে চাই থৈ দিলে আৰু, বেছি টেনচন নাই আৰু। হব সময়ত আৰু যাই ল'লেই হ'ল আৰু।
উম। সেইকাৰণেতো চাই থৈ দিছো ৰ'হ মই, আৰু মুনুবাই বোলে দেখোন সিহঁতৰ তাত তাতে বোলে এখন দোকান খুলছি নতুনকে, তাৰপিছত তাতে অ'হ তাহত কি বোলে ধুনীয়া -ধুনীয়া কি বোলে ধুনীয়া -ধুনীয়া কাপোৰ, সেই কৰছি এইটো আনছি বোলে।
অহ'।
তাকে মোক কৈছি, তাই বোলে কিনছি কালি। গম পাইছা?
গম পাইছো। তাই কৈছি মোক এইবিলাক। তাৰপিছত তাই মই কৈছো ভালে হৈছি দে কমতে পাইছা, লৈ লোৱা বোলো। তাৰপিছত আৰু এনেতো দূৰত যায়, ভাড়া ভৰি যোৱাতকৈ ওচৰতে পাইছি আৰু। ভালে হৈছি। উম এটা কাম কৰো ব'ল এদিন। এদিন মেডিকেলত যা ব'ল, এইয়া তাত বেলতলা এইখনতে মাই, মই, মা মাই, মই, তই এনেকে কোনি কোনি যাই মানে মোৰ এই প্ৰব্লেমবিলাক মানে দেখাবা ব লাগিব মানে প্ৰব্লেমতটো বেছিহে হৈ যায় আছে।
উম। মোৰ বৰ্তমান একো হ'ৱা নাই ৰচোন। কৃষ্ণক চি এ কি বুলি কয়, অ' সেই অ' মুনুবাও যাম বুলি কৈছিল। একে য একেলগে যাব পাৰলি হয়।
এ একেলগে যাম দে। দুদিন মান যাওঁক আৰু। মানে মোৰতো আৰু কালিৰ পৰা আৰম্ভ ব হ'বয়ে ন।
অহ।
সেইকাৰণে আৰু এইখিনি ঠিক হৈ লওঁক, মানে প্ৰব্লেম বিলাক সেই কোৱাৰ পিছত ধৰ গোটেইকেইটাই মাইকো ঔষধ আনব লগা আছে
অ'হ। মাও যাবা লাগা আছে ৰহ। মাৰো তিনিমাহ খাই কেনে যাবা দিছিল না একবাৰ চেকাপত।
মাইৰোও আজি জ্বৰ। মানে গা বেয়া হৈ আছে। মূৰটো ঘুৰাই থাকে। মোৰো গা ভাল নহয়। হলে প্ৰব্লেম।
এ বেমাৰ হৈছে এ। গৰমৰ কাৰণে চবৰে বেমাৰ গেলা আহছে।
উম। কিছুমান বেমাৰ বাৰু অলপ সহ্য কৰিব পাৰি। কিছুমান বেমাৰ আকৌ সহ্য কৰিব নোৱাৰি নহয়।
অহ। তাকেইতো। এ সেইকাৰণে বেমাৰ হৌতেএ হস্পিটেলত দেখাবা লাগে। গম পাইছা?
সেয়াই যাবা লাগব' হস্পিতেলত। মইতো চিনি নাপাওঁ না। এইবাৰ তহঁতৰ লগত যাই, মই একেবাৰে ডাঙৰ মুনু মানে মুনু এটা কৈছি যে তাতেও এইবিলাক, কিছুমান কাম হয়। সেইখন মেডিকেলত। সেইকাৰণে তাতে কৰি আহিবা লাগিব' আৰু।
অ'হ। তাতে যাবি। মৰো এই প্ৰজেক্ট- চজেক্ট দি পেলাই একদিন মাকো লৈ যাবা লাগব'।
এই আমাৰো শাহু মাৰো বেমাৰ হৈ আছে। আহিব দিছিলো মেডিকেলত। দেখাও বোলো, আহা নাই এতিয়া মানে পৰসি দিনা ঘৰত ডক্টৰ মাতি আনিব লগা হৈছিল ঘৰত ডক্টৰ মাতি আনি ডক্তৰে বেজি দি ঔষধ দি থৈ যোৱাৰ পিছতহে অকমান বলে ভাল পাইছোঁ এতিয়া তথাপিতো ভালকে ভাল হোৱাই নাই।
কিবা বেছি হৈছে নেকি?
বেছি এইবাৰ আৰু জ্বৰ হ'ল এয়া বা প্ৰথমতে পাথৰ হ'ল তাৰ পিছত ফেতিনিবাৰ হ'ল এইবাৰ আৰু জ্বৰ হ'ল জ্বৰ হৈ ডক্টৰ ঘৰত মাতি আনিব লগা হ'ল উম মেডিকেলত লৈ এবাৰ গৈছিলোঁ লৈ নাহিল আৰু ঘৰতে চিকিৎসা কৰি ভাল পালে অলপ।
উম ঘৰত চিকিৎসা কৰিলেও অলপমান থ থামব দিনমানৰ কাৰণে কিন্তু মেডিকেলত আনিলি একেবাৰে ভাল হৈ যাব পাৰিলে মেডিকেলত দেখাৰ পিছত
উম হয় এইটো আৰু বুজি নাপালে কি কৰিম আৰু
উম
লৈলে ভাল আৰু ত তাকে আমি হ'লেও যাব লাগিব এদিন উম
তই দেখাবি দেখাবি।
দেখাবই লাগিব মই মানে উম দেখাম দেখাম খাম আৰু সেই দুদিন যাওঁক যোৱাৰ পিছতে যাম যাই পেলাই দেখাই আহিব লাগিব কি হৈছে কি হোৱা নাই।
অ অল বডি চেক আপ কৰিবি গম পাইছা। কি হৈছে কি হোৱা নাই ইমান একদিনকে যাবি। দিন একদিনকে যাবি যাই কেনে সেই দেখাবা লাগিব বোলে অমুক তো হৈছে তমুকটো হৈছে দেখাব লাগিব তেতিয়াহে কাৰণ গাগেলা যিমান যেনেকে বেমাৰ আহিছ গোটেই গোটেই দেখোন বেয়া আমাৰ
উম তাকেইতো মই এতিয়া কথা পাতি পাতি তোক টোপনিয়ে লাগিছে আৰু
লাগবই আৰু টোপনি আমাৰ ত' কত টোপনি মাৰিবি বিছনাখনত পৰাৰ লগে লগে যি গৰম।
আহ
বতাহটোও গাত নালগে এনেকুৱা গৰম একদম ৰুম চুম গৰম হৈ গেছে তাপ
হেৰি গ'ল অ।
বাকী সেই আম চাম খাইছা নে নাই?
আম খাইছো কালি আজি খোৱাই নাই আম কি খাম আৰু বতৰৰ ফল বুলিও সে অকণমানে খাওঁ আৰু আমি।
অ আমিও মইও কালি গোটেই এই কাষৰে জেঠাহঁতৰ কাষৰে জেঠাহঁতৰ আমডাল মানে গোটেই বেয়া হৈ হৈ গেছে।
অ অ
সেই পকা লাগি যোৱা যাই কাৰণে মানে দিয়া নাছিল তাহত আৰু এনে কৈছে যা কাটি খাবি যা বুলিকে দিলাক কালি পাৰি দিলাক দাদাই লৈ আহি হল এ গোটেই বেয়া আধা আধি কৰি চকলা চকলিকে কাটি কেনে
উম
সেনেকে খালো আৰু জ্বালা পচলা কৰি পেলাই গধূলি সন্ধিয়া খাই লৈ আৰু অলপ ভালো লাগেচোন হেৰি এনেকুৱা টাইমত অলপ খাবা কিবা ইচ্ছাও যায় না শুই ছুই উঠি শুই ছুই উঠি কেনে আৰু কি খাল'
এহ
উম
ইয়াতে আছে। তই গধূলি ওলাই আহিবি নে কি?
যাম বুলি ভাবিছিলোঁ ৰ আমাৰ ঘৰত আলহীও আহি আছে ৰ এই ৰাস্তাত দেখা পালোঁ মই।
এ হেৰি পাৰ্লাৰতে যাওঁ নেকি চুলি অকণমান কাটি আহোঁ বহুত চুলিবিলাক সৰি সৰি যাই আছে।
এ পাৰ্লাৰত কাটবা নালগে ঘৰতে কাটবি, পাৰ্লাৰত কাটলি তুৰ বেয়াহে হৈ যাব চুলি খিনি মোক দেখা নাই মই কাটাৰ পিছত
ইমান চুলি সৰে মানে মাথা চুচিলে গোটেই ফনীখন ভৰ্তি হৈ আহে মানে ইমান চুলি সৰে। মানে কিয় যে ইমান চুলি হৰে।
আজিকালি কি জান নাই? এই খোৱা বস্তু আমাৰ শাক পাচলি এইবিলাকৰ কাৰণে সেই হয় এইগিলাখান চব তো সেই ঔষধ মাৰে না শাক পাচলি।
হয় তথাপিতো আকৌ চুলি সৰি থাকিলে ভাল নালাগে নহয় ইমান চুলি সৰি সৰি মাথাটো মানে তালো ওলাইে গ'ল।
এ ভিটামিন কিবা কমলি এনেকুৱাকে চুলি সৰে বোলে।
উম
গম পাইছাঁ?
অ
এই ভিটামিন চিটামিন কমলেও এনেকে চুলি সৰে আৰু আজিকালি আমাৰ খাদ্য পাতি বিলাক ঔষধ মাৰে না।
সেই অ
সেইটো কাৰণে এই খাদ্য পাতিৰ কাৰণেও এনেকে চুলি সৰে গম পাইছাঁ আৰু স্কিনৰো প্ৰব্লেম হয়।
উম
মোৰ যে সিদিনাখনে আৰু মাথাত কিবা হেৰি দবৰা হৈ কেনে উঠছি বিষত থাক ব পাৰা নাই একদম। যি বিষ উঠিছিল মাথা।
এ হৈয়ে থাকে এইবিলাক মাথা মাথা বিলাক মানে গৰমৰ কাৰণে এইবিলাক ভিজি থাকি না ঘামত একদম মাথা চাথা কিবা জাগাই জেগাই বিষ হৈ গৈছে।
তাৰে পিছত মই কি কি লগোৱা নাই মই কি কি লগোৱা নাই। নৱৰন্ত তেল লগাইছোঁ মাৰ হাড়দিত মাৰা এটা সেই হেৰি এটা আছিল স্প্ৰে এটা আছিল।
অ'।
পৰ্যন্ত মাৰছো তথাপিও বিষ কমা নাই বাপৰে তথাপিও এতিক লে বিষ আছে আজি এই দুই সপ্তাহে হ'ল।
এই মোৰো হৈ আছে চুলিৰ গোৰ বিলাক বিষাই আছে।
উম' আৰু গৰমৰ কাৰণে এতিয়াতো মাথাৰ বিষটো বেছিয়ে হৈছে। আমাৰ মায়েও মাথাৰ বিষতে পৰি আছে বিছনাতে।
উম' মোৰো সেইয়াই মাথাৰ বিষ হৈ আছে।
অ' অঔ জেঠি মাই গাতটো ভাল পাইছি না নাই?
জেঠি মাই মানে ভাল পাইছে। এই অলপমান তথাপিতো ভালকে ভাল পোৱা নাই থাকে সদায় আৰু। গাৰ বিষ, মাথাৰ বিষ, জ্বৰ।
অ
এতিয়া ঔষধ ঔষধে আনিব লাগিব ঔষধ আনিলেহে মানে ভাল পাব আৰু ঔষধ খাই।
ঔষধ সেই ঔষধ যি এই মেডিকেলত যি লৈ গৈছিলো খাই শেষ হ'ল ন?
উম' শেষ হ'ল কেতিয়াবাই শেষ হ'ল।
অ' আৰু একদিন লৈ যাব লাগব ৰ দুয়টাকে জেঠী মাকে মাকে লৈ যায়- তই কাটবা জানবি না?
সোনকালে আহ মানে- অঁ' কৰি আছোঁ, তইখালি কথা পাতি থাক।
অঁ নহয় পাৰিবি না নৰা সেইটো সুধছো আৰু সময় হৈছি তাৰমানে অলপ। অ'‌ যাম ৰ।
অ' দে কি বুলি এয়া মোৰ- কাম অলপ আছে কাম খিনি কৰি লওঁ। কাপ কাপোৰ অ'। অ' কাম খিনি কৰিলে ওলাই যাম দে অলপ।
যাম দে, দে তে হ'ব দে।
অঁ' দে হে হোৱা নাই ন, অঁ' থ অঁ' দে। দে কালি কৰিম দে, এঁ।